হেল্ল'
ছা আছো এনেই।
অ ভাত
অ এতিয়া ৰুটি খাম। ভাত- খালোৱে ৰাতিপুৱা
অ অ অ
অ অ তুমি কি কৰি আছা এতিয়া?
মই এনেই আছোং।
উম মই হেই অ বহি আছা। আহ্ অ মই কি কৰিছানো বোলো? ফোন এটা কৰোঁ। উম
কি কৰিব যিহে গম পাইছে এনে বহি সে আছো আও
অ একে ক ইয়াত ইমান গৰম
উম বহুত গম পৰিছে নহয়। আকৌ,
উম
সেই গৰমৰ কাৰণে বহি আছো।
উম তোমালোকৰ ঘৰত ফাৰ্মিং আছে নে ছাগলী মাত শুনিছো?
ঘৰতে দুজনীমান আছে।
অ সেনেকুৱা ছাগলী ছাগলী ফাৰ্ম খুলিব পৰা যায় আকৌ ন।
উম উম বহুত লাভ আছে গাহৰি চাহৰি খুলিব পৰা যায়।
অ গাহৰি ফাৰ্ম খুলিলে লাভ। কথা পাতিবলে টপিক বিচাৰি নাই পোৱা। অ ব্ৰইলাৰ ফাৰ্ম, ছাগলী ফাৰ্ম, গাহৰি ফাৰ্ম এইবোৰ পৰা খুলিলে যদি ভালকে। খোলা হয় বহুত প্ৰফিট হয়।
সেইটো কিন্তু গৰমত ব্ৰইলাৰটো পুহি পাই আমাৰ ৰিক্স হৈ যা মৰি যায়। উম।
অ ব্ৰইলাৰটো ৰিক্স আছে, গৰমত অ সেইনে ছাগলী বা গাহৰি সেইটো ইমান ৰিস্ক নাই সেইটো অলপ, ভালকে চা মানে চালে মানে ভাল মানে হৈ যায় আৰু।
উম আমাৰ এইফালে আকৌ বাঘ ওলাই নহয়, ছাগলী পুহিলেও হয় বা
অ, গতিকে মই ভাবি আছো এখন ছাগলী ফাৰ্ম খুলিম বুলি।
খুলিব পাৰি, খুলক।
উ অ ত, সেই ছাগলী ছাগলী একে বেলেগ একো খুৱাব নালাগে ন দিন টো অলপ চাব লাগিব, বা এনেকে পানীৰ মাজত অলপ এয়াল দি মানে ৰছী দি লগাই
উম, ৰছী লগা ধিলা হৈ গ'ল সিহতি নিজে নিজে চৰি থাকে।
অ তলৰ ঘৰত আছে নি হা? তোমাৰ ঘৰত কি আছে? এতিয়া কে কিবা ফাৰ্ম আছে নি?
এই মায়ে পোহে ব্ৰইলাৰ পোহে তাৰপিছত ছাগলী আছে দুজনীমান হাঁহ আছে কুকুৰা গাহৰি আছে বৰ্তাহতৰ, সেইফালে ঘৰতে নি নিজে এতিয়ালৈ কৰা নাই কৰিম আওঁ এতিয়া লাহেকে ব্ৰইলাৰ চইলাৰ পুহিব লাগিব। তাকে।
উম।
এতিয়া গৰম বতৰ, ব্ৰইলাৰ পুহিলও অকমান ভয় হৈ যায় মানে মৰি থাকে যে
উম সিটো সম্ভব।
উম হয়। মানে অলপমান মানে ৰিক্স আছে সেইটোত। আকৌ বেমাৰ পাই- দিগদাৰ হৈ যায়। গাহৰি একৌ বেমাৰ আহে মাজে, মাজে।
উম।
আকৌ গাহৰি পুৰা লেতেৰা কৰে নহয়। উম। উম তাৰপিছত এতিয়া আপুনি পুহিব নেকি ছাগলী?
মই এতিয়া বৰ্তমান মোৰ এতিয়া- আছে পাঁচ জনী।
উম।
তাৰপিছত এতিয়া সেনেকে ধৰক ডাঙৰকে অলপ গঁৰাল টো বঢ়াই- বনাই পিনি আৰু অলপ - বেছিকে ৰাখিম বুলি ভাবিছো আৰু।
ছাগলীৰ লাভটো হয় খালি দেই বহুত লাভ হয়। চাবও ইমান এটা দৰকাৰ নাই।
উম' অলপ ধৰ মানে ধৰা- এ' ঘাঁহ, ঘাহতো অলপ- চকু দিব লাগিব আৰু। দিনতটো চয়ে পিছবেলা সময়ত চাব লাগিব আৰু। উম '
অলপ, অলপ এনেই চাব লাগে চিঞৰি থকা টাইমত চাবলৈ লাগে দুপৰীয়া খিনি টাইমত। তেনেকে ইমান চাবলগীয়া নহয়। পুহিবও পাৰে ছাগলী নহলে গাহৰি পুহো বুলি কলে পায়ে। কিন্তু- গাহৰি লেতেৰা কৰে। আৰু অকমান এডখৰ বেলেগকে জেগা হ'ব লাগে দূৰত ঘৰৰ পৰা।
পুহিলে আকৌ তাৰ পৰা বেমাৰ- আজাৰ- কৰে যে। ছাগলীটো অঁ গাহৰি সেইটো পৰা ম'হ-চ'হ হব পাৰে। উম।
কুকুৰা পুহিব পাৰি। কিন্তু কুকুৰা- বেমাৰ আহে ন'ক হাঁহও ক বহুত খাই দিয়ে হাঁহ বিলাকে সেইকাৰণে হাঁহ, হাঁহ পুহিবলৈকো দিগদাৰ আৰু।
উম। উম।
তাকে পুহে যদি পুহিব পাৰা। ছাগলীত কিন্তু লাভ আছে
উম প্ৰথমতে ছাগলীটোকে ডাঙৰকে অলপ ফাৰ্ম এখন টাইপ খুলিব মানে মন আছে মোৰ সে বৰ্তমান এতিয়া পাঁচজনী কৰিছো আৰু তেনেকে দহ পোন্ধৰ জনী ৰাখি তেতিয়া মাহটোত যদি দহ দুজনীজনী ছমাহত যদি সে এনেকে পোৱালি দিয়ে সেনেকে তো তাৰ পৰা পঢ় কৰি থাকো ন উম
কাৰ কি চাৰ্ কি সেইবিলাক শুনিব পাৰে সেইবিলাকতো লাভ সেইবিলাকতো বেমাৰো নোপায় ইমান পতককে সেনেকোৱা আছিলে আমাৰ ঘৰত আগতে বিক্ৰী দিলে চব উম সেইবিলাক পুহিলেও প্ৰফিট আছে
উম সেটো হয় বাৰু
উম সেনেকোৱা বিলাকত লাভ আছে আৰু ইমান
উম
হয় কুকুৰা পুহিলেও লছ নহয় কুকুৰা কণী চনী বিকে পাৰিলে ৰাজহাঁহ পুহিব পায় ৰাজহাঁহৰ ডিমানটো আছে টো
সেটো হয় উম
তাক ধান চাউল বনালে নেকি
উম ৱাল বনাই থৈ দিয়া আছে খালি এতিয়া বৰ্তমান পাঁচজনীৰ কাৰণে আছে আৰু আৰু ডাঙৰ গো যদি কৈ লও তেতি য়া‌ অলপ বঢ়াব লাগিব
উ বহাগতো এনে লাগিবই বাৰু বেছি হলে মানে
এ
চাং চাঙত থৈছে নে এনেকে মাটিতে থাকে হে হে চাঙত পোৱালি আছে নে চাঙত থৈছে নে এনেকে মাটিতে থাকে
লেতেৰা কৰিলে মানে তলত পৰি যায় ন চব
অ
পুখুৰী চুখুৰি খান্দিব মাতি থাকিলে মাছও পুহিব পায় বাওঁ মাছতো বহুত ভাল লাভ আছে।
সেই সেনেকে এতিয়া পুখুৰী খুন্দি খান্দিবলে আক ডাঙৰকে জেগাও লাগিব নহয়
উম পুখুৰী মাছটো বহুত ভালেখিনি প্ৰফিট আছে খালি যদি মাছ মেলিব পাৰে এনেকে
উম উম উম উম তাকে তুমি এ এনেই কি ফাৰ্মিং বুলি ভাবিছা কৈছিলা যে তুমি কি এনে খুলিম বুলি ভাবিছা কিহৰ ওপৰত খুলিবা ফাৰ্ম
উম উম বেয়া নহয় ঠিকেই ভাবিছা পাৰিবা
ডাঙৰ হব বেছি দিন নালাগে।
অহ
সেইকাৰণে বইলাৰকে পুহিম বুলি ভাবিছো মানে ভালকে অলপ সৰহকে বইলাৰ আনি
অহ
এই গৰমটো গৈ ধৰি লওক এতিয়া ঠাণ্ডা দিনটো সোমাই লওক তেতিয়াই আনিব লাগিব ব্ৰইলাৰ নহলে গৰমত মৰি গলে বহুত লছ হৈ যায় ন। সেইকাৰণে মানে
অ হয় বাৰু
তাকে ব্ৰইলাৰে আনিব লাগিব
হম
কিবা এটা অ কৰো দেই ব্ৰইলাৰ ছাগলীও, পুহিয়ও পাৰি কিন্তু আমাৰ বাঘ উলাই ক
অ সেই সেইটো কাৰণে অলপ দিগদাৰ ছেছে অ অঁ
বাঘ লৈ যাব তাক ন হ'লে
উ পৰহি চাহ আ যে তাক এডোখৰ দিটোৰ নিজৰ নিয়মলে হল তাই আকৌ খালে মানে খা খা খে দেওঁ হল-
গাহৰি দুজনী মান হলেও আনি থব পাৰি গাহৰিটো অলপ পইচাটো আছে মানে।
উম উম
গাহৰি বিলাকতো পইচা আছে। এতিয়া কি কৰো চাই ল এতিয়া গৰম দিনতো গৈ লওঁক ব্ৰইলাৰ ভৰাম ব্ৰইলাৰ যদি প্ৰফিটটো ভালকে হয় তেতিয়া ব্ৰইলাৰ পুহিম তই লগত হহ পচাওঁ লৈ আনিব লাগিব হাঁহ দহজন মান আনিলোও হাঁহঁতে পইচাঁটো আছে উম হাঁহ, কুকুৰা, দুজনী মানুহ থৈ দিব লাগে লগতে
উম
মৰি গলে লছ হয় এনেত লছ নহয় লাভে হয়
উম
তাকে এতিয়া কি আপু আপুনি ত ব্ৰইলাৰ প হেৰি ছাগলী পুহিব ন
তাক ছাগলী ভাবিছো মানে পো়কে ছাগলীত প্ৰফিট আছে বহুত প্ৰফিট আ ছাগলী কেজি এতিয়া সাতশ হলগে আৰু বাঢ়িব এতিয়া সাতশ হলগে ছাগলী, কেজি আৰু বাঢ়িব সেনেকো ভালে খিনি প্ৰফিট এক কেজি যদি সাতশ কাটি পিনে যদি বিকুৱাই ভালেখিনি ভালেখিনি প্ৰফিট পাব আৰু ছাগলীতো বহুত লাভ আছে নেপালী বিলাক নেপালী মানুহ বিলাক আৰু এতিয়া ছাগলীয়ে। পু ন সেইকাৰণে ছাগলী পুহি পি নেপালী বিলাকৰ ষ্টাইলতটো বেলেগ নহয় তাহাঁতি চাং চাংৰ ওপৰত পাতি দিয়ে। তাৰ ওপৰত ঘাঁহ খিনি দি দিয়ে নিমপাত চিম পাত বিলাক তাৰ ওপৰত উঠি উঠি। থে হেনো সেইটো বহুত বেলেগ ডিজাইনত পোহে।
উম।
ভিটামিন-চিটামিন খুৱাব লাগে অলপ। তেতিয়া মানে, জল্দি সোনকালে ডাঙৰ হ'লে মানে
ছাগলী পোৱালী কি কিমান বাও আছে?
আছে এ, হাঁহ মুঠতে বাৰ-তেৰটামান
অ' অ' তেনেহ'লেতো। ঠিকে আছে। নিকিনিলেও হ'ব, এক্সট্ৰাকে এতিয়া, ছাগলী অকল গৰালটো বনাই
অ' নহয়, ডাঙৰ মানে বস্তুটো ডাঙৰ কৰিবলে হ'লে, হা মানে হেৰি ৰ'ব লাগিব আ, মানে বঢ়াব লাগিব আৰু।
উম উম।
বহাম বুলি ভাবিছো মানে
গঁৰালটো অলপ ডাঙৰকে বনাই ল'ব ছাগলী প্ৰথম কিবা নিবি কিব দুদিনমান পিছৰ পৰা বিকিব। তেতিয়া, বেছি হৈ যাব
উম উম উম। উম, থি অ-তা এ সেটোকে বোলো। হ'ব পাছত আকৌ জনাম বাৰু ভালকে তোমাক। হ'ব।